হেল্লৌ অঁ কি - কি কৈ আছে।
এ আছো এনে তুমি কি কৰিছা?
মই অকমান শুলোহি পথাৰৰ পা আহি।
অঁ আজি কি পথাৰ গৈছিলা?
গৈছিলো অঁ আমাৰ ঘৰৰ দুবিঘা দি থোৱা আছিলে।
বতৰ কেনেকুৱা?
বতৰ ভালেই-ভালেই বতৰটো ভাল পালো আজি অকমান বৰষণটো কিন কিনাই আছিলে ৰাতিপুৱাতে যাওঁ যে।
তোমালোকৰ এদাই হ'লনে নাই হোৱা?
নাইোহৱা - নাইহোৱা আমা আকৌ মেথাইৰ ভিতৰত আছে যে।
অঁ-অঁ।
তালে যাবগেই লাগিব এইয়াত এই এদাই হ'ল আও।
অঁ ভাত তাত খালানে?
খালো-খালো।
লৌৱনটোৱে কি কৰিছে?
এই লৱাই এই টিউচন এটা আছে তালৈ গৈছে ছোৱালী আছে তাই ছোৱালী এজনীক- নাচ শিকাইছিলে, শিকাই আজয়ি হৈ তাই ভাতকেইটা খাই হেই বহি আছে।
কাক শিকাইছে নো নাছ?
এই আমাৰ ভাগিন এজনীক।
অঁ অঁ।
বট্টাক ছোৱালী এজনী। আপোনাকে খোৱা বোৱা কৰিলে।
খোৱা বোৱা কৰিলোঁ অঁ আজি- আমি নিৰামিষ যে আজি বৃহস্পতিবাৰ সপ্তাহটোত এটা দিন- বিয়চ এটা দিন মানুহ নিৰামিষ হব লাগে যে।
অঁ।
আজিৰ দিনটোত আমি মাছ মাংস এইগিলাক একো নাখাওঁ পূৰা নিয়ামিষ খাওঁ।
অঁ অঁ অ।
সেটো মানি লয়।
কে নহয় নহয় মা চবে যে মানিব লাগিব সেইটো কথা নহয় চাগে নে কি।
নহয় নহয় এই মানুহে তে সপ্তাহত এটা দিন চব- বে মানিব লাগেই, আমাইত- তিয়া এ কোনেও নাখায় আজি মাছ মাংস বাহিৰত খায়, ঘৰতহে- খোৱাবেনা নহয়।
অঁ অঁ।
ঘৰত খাবলে নিদো আও।
অঁ অঁ পানী দুনি হৈছে নে সেইফালে।
হৈছে হৈছে পানী হৈছে, ৰাতি বৰষুণ নাই তথাপিও ৰাতিপুৱা দেখোন আগফাল গোট- গোটেই পানীয়ে বগা হৈ আছে।
এ কালি ডাঙৰ ব‌ৰষণ দিলে, অঁ অঁ সেই ব- নাই, পাহাৰ দিলে যে।
অঁ
আকৌ নেপপু পানীটো এৰি দিছে আকৌ।
জানো পাই, কিনোচ- ছে-
আমা আজি- এই নৈ ভিতৰত বোৱাগে কথা আছিলে তাছত ট্ৰেক্টৰ যাবলে ভয় কৰিছে আক। কল আহি আছে।
এই যে ঢল আহি আছে বোলো মাথাইৰ ভিতৰত বোলে পুৰা কালিৰ পৰা বহুত বেছি ঢল।
অঁ
উম
তাৰমানে ঢল ঢলটো আহিলে ট্ৰেক্টৰ লৈ গলে ফচিলে দিগদাৰ হব যে।
অ কালি এতিয়া কোনে জানো আজিৰ পা- তাত ৰোৱা কথা আছিলে। তাপা এতিয়া ঢল পতাপত তাত হেৰিয়ে কৰিব পৰা নাই। ইমু খিমু হৈ আছে বোলে।
উম
অঁ
মাছ পুঠি ওলাইছে নে সেইফালে-
মাছ পুঠি নাই আজি মাছ পুঠি নধৰে যে।
অঁ
তাপা লাং- পানী বাঢ়িলেও এই জাল এখন পাতিছে বাও।
অঁ।
হেৰি কৰা নাই৷
অ
উম এই বনাবলে আজি নিদিওঁ নহয় ঘৰত৷
গম পাইছো হেই খেত- খেতি কিমান বাকী আৰু?
খেতি আমাৰ দেখোন বোলে কৰাই নাই৷
অ নহয় আধি দিলেও গম পোৱা নাই নে কিমান আছে কি কথা৷
বালিটো হোৱা নাই ইয়াতো হোৱা নাই তাপা এইফালৰ এই পিছ ফালৰ সেইকণো হোৱা নাই সিহঁতৰ তোমালোকৰ বাইদেউহঁতৰ পিছফালৰ সেই কণ সেইকণো হোৱা নাই হোৱাই নাই দেখোন৷
অঁ
কিনো কৰে জানো! এই কিবা হেৰি কৰি আছে অ কামত লাগি আছে এই খেতিটো আদায় কৰি ল'ব লাগিছিলে তাপা লাগিব লাগিছিলে৷
অ
তাকে মা খেতিটো কিনো হব৷ হব জানো হেলেম কৰি আছে এ এইবাৰ বেলেগৰ আছে নাই জানো সিহঁতৰ৷ অকল আমাৰ নে বেলেগৰ৷
আপোনালোকৰ কনে৷
অ-অ
বেলেগৰ নাই লোৱা৷
অ এতিয়া সেই ইহঁতৰ এইবাৰ নতুনকে আৰু এভাগ যে লৈছে
অ
সেইকণো মানে হেৰি ৰোৱা নাই আকৌ সেইকণো অকণমান
অ' সেইখন এই ক্ষা বাৰ থোৱা আছে৷ খমাবাই থোৱা আছে আমি কৈ তেতিয়া সেইফালে ৰুবলৈ গৈছিলো যে তেতিয়া এই কৰিছিলে মানে এইটো কি সমাবাই থৈছিলে মই কৈছিলো এতিয়া বোকাকণ দি থৈ যোৱা নাই কাষত ত ৰুই মেলি আজৰি হৈ যাব পাৰিলো তেনে৷ এ মানুহে লগতে ওচৰত তাত দি থলে এৰি থৈ আহিবলৈ মন নাযায় নহয় লগতে সামৰি লৈ আহোঁ মই৷
অ
চবৰে তেনেকুৱা নহয় বা কিন্তু মই তেনেকুৱা এনেকুৱা নহয় আকৌ মই মানে কি লগৰ ওচৰত ৰুই থাকিলে এৰি থৈ আহিব নোৱাৰো৷
তাকেহে হেহঁতেনো কি কৰিলে, কেলেনো এনেকুৱা কৰিছে।
এ, এটা কাম হৈছে জেগাাকন দূৰ হৈছে যে তালৈ সি ৰোৱনী বিচাৰিও পোৱা নাই অ। বোকাত দিয়া আজুৰি নহয় তাত।
অঁ।
ৰোৱনি অকল তাই তাকো যায় দেৰিকে আমি যাওঁ সোনকালে সিহঁতৰ যায় দেৰিকে চত তাত চাই আছো তাত নবনা নকোৱাকে যাব নোৱাৰি।
এ, আৰু নোৱাৰেও নহয় এতিয়া ঘৰতো তো মানুহৰ কথা আছে।
উম, নহয় এতিয়া লৰা দুটা আছে এতিয়া বুজা হ'ল সিহঁতে বনাব পাই বোলে মাৰ কষ্ট হব দেৰিলে।
মাকক পঠিয়াব পাৰে তো যাওক বুলি।
সেইদিনাখন সৰু ছোৱালী অসুবিধা হ'ল লৱাই বনাইছে উপায়তো নাই কাৰণ মই পঠাৰ পৰা আহি বনাই মেলি দিয়ালৈ দেউতাকে কামলৈ যাব ইতিমধ্যে।
অঁ।
তেনেকে বুজি পাব লাগিব, সেতি নবনাই আকৌ।
সেইটো বুজি পাব লাগে কেলেনো কয় মানো।
জুইতে বনাব লাগে কাৰণে এলাহ কৰে, এতিয়াতো জুইও নহয় গেছতে।
অঁ, ইহঁতে অকণমান কৰিব পাৰে নহয়।
সেই আমাৰ খেতিৰ দিনত, সেইটো নাই আৰু সময় পাইছো বনাই দিও আৰু মুঠতে বনাই দে আৰু আজৰি হৈ থাকক তেনেকুৱা।
উম উম।
বাকী কাম নকৰিলেও সেইটো কাম কৰিবই লাগিব, বাকী বিলাক নালাগে কৰিব লাগিলে আহি মই কৰিমহি কিন্তু খোৱা বোৱাটো।
অ' তাত বৈছা নে নাই?
তাত নাই বোৱা তাঁতৰ ওচৰলৈ নাই যোৱা আৰু বৰ ভাগৰ লাগে। এ, পোন্ধৰ খন আছেই।
অ অ,
বোৱা নাই তাঁত গিললে যোৱাই নাই, মানে পথাৰলৈ ওলোৱাৰ পৰা তাঁত বহাই নাই।
অ অ,
হে পিছবেলাও কেতিয়াবা।
অ' একো নাই এইবাৰ সোনকালেই এদায় হ'ব খেতি।
অ
এতিয়া সোনকালে এদাই হলে তেতিয়া আকৌ লাগিবও পাৰিবা নহয়।
উম,
অঁ অঁ।
এ, নহয় মানে পিছবেলাও কেতিয়াবা গুচি যাবলগীয়া হ'ল আৰু কঠীয়াা তুলিবলগীয়া হলে অকলে মানুহটোৱে, কিমান তুলিব নো।
উম, এ হেৰি এ খোললে গৈছে নে নাই লৰা। নাযোৱা নহয়, অ তাক এইবাৰ যাম তাক এইবাৰ যাবলৈ দিয়া নাই।
অ হ হা,
নহয় আৰু স খোল পোৱা হৈ গ'ল নহয়।
উম, সেইটো কাৰণে নহয় মানে কি। আক গ'লে ধৰক সিহঁতৰ লগত এনেই সি থকাহে হব।
আমাৰ ছোৱালীয়ে, আমাৰ ছোৱালীয়ে কালি। এই গুৱাহাটীত এই নাচিবলৈ গৈছিলে যে আমাৰ সেই ঘৰত। তাৰ তাৰপা বেচ এৱাৰ্ড পাইছে।
মই পাইছো ইচতাচত।
আহ, তাই বেছ এৱ্ড পাইছে আকৌ আৰু ভতিজা এটাতে ঢোলত গৈছিলে সি, ঢোল বাদনত সিও বেছ এৱাৰ্ড পাইছে এতিয়া দুইটা চিলেক্ট হৈছে। মুম্বাইলৈ যাবলে এতিয়া আকৌ মুম্বাইত হব হেনো। এয়া হেৰিতটো তাপা আকৌ মুম্বাইলৈ যাব লাগিব।
অ অ,
তাপা
কোনে লৈগৈছিলে।
এ ভাইটিয়ে লৈ গৈছে ভাইটি বোৱাৰী দুইজনী দুইটা গৈছে আমাৰ ঘৰত, তাতে গাড়ীত থৈ গৈছে আজি এতিয়া আকৌ ট্ৰেইনত উঠিব। উঠি কাইলৈ ৰাতিপুৱা পাবহি। প কালি ৰাতি কালি পৰহি ৰাতি গৈছে কালি।
অ অ গম পাইছিলো অ,
অ
সিহতি নহয় তাই হে এটা আছে নহয় সেই গানটোৱে শিকাইছো যে আমাৰ ছোৱালীয়ে। এতিয়া ইহঁতৰ ছোৱালী।
অঁ অঁ অঁ
সেইটো গানেই শিকাইছে, তাৰমানে গানতটো একদম- সৰু লৰা ছোৱালীৰ কাৰণে বহুত ধুনীয়া গান আৰু।
অঁ তই ড্ৰেছ চেচো ধুনীয়া ধুনীয়া লাগিছে। কি ধুনীয়ে নাচিছে। বহুত ধুনীয়া নাচিছে অঁ অঁ।
গোটেই মানে খাপ খাই গৈ পৰিছে, গানটো তাৰ মানে জানিছে মানে সেইটো-
অঁ অঁ অঁ
উম
এই চিনাকি কোনোবা এটাই শিকাইছে, আমাৰ এইফালৰ কোনোবা এটা- আমাৰ ইহঁতে ইহঁতে চিনি পাব চাগে, তোমোকৌ লোৱাও চাগে চিনি প- পাব আমাৰ লৰাওঁ চিনি পায়, উম উম।
এহঁত গেইটাৰ ভিতৰতে হ কৰি ভাৱউৰিয়া গিইটাৰ ভিতৰতে।
অঁ ইহঁতৰ ভিতৰতে কোনবা এটা।
লাগি থাকে নহয়।
উম উম উম। বাকী আৰু এ তাতনো কিমান দিন লাগিব মাথাাইৰ মাজত।
বোকা দিয়াতো একেদিনাখনেই দিব, মানে মাটিত- তিনি বিঘা মান হ'ব আকৌ মাহো পাৰিম। অকমান ৰুমো, তালৈ আৰু নিনো আৰু মানুহক মানে আমি অকলে যাম আও।
অঁ অঁ অঁ আৰু কৰিব
ইমান দূৰণিলে সিহঁতক নিবলৈ আকৌ কেঁচুৱাই মেচুযৱাই এইও লৰাটো আছে। তাইয়ো ছোৱালীজনী আছে।
উম উম।
নিনো আমি যামগে তালে।
অঁ অঁ।
মানে তাত ডেৰ বিঘা মান ৰোহঁত এইবাৰ দেৰ বিঘাতো ৰুব নোৱাৰি সেইবোৰ নীলাজীবন যে। নীলাজি বনে চান্দি ধৰিলে।
উমও নীলাজি বন ওপৰে- এতিয়া ৰুবলৈ হ'লেও মানে বৰ হেৰিয়ে ধৰিব নহয়।
এনে যিকণ আছে সেইক মানে পুৰা বোকাই হয়।
অঁ অঁ অঁ। তপাক- উম ডাঙৰ ছোৱালীহঁতৰও মাতি আছে নাই ৰুবলে।
গাঁও ছোৱালী মাটি আহাৰৰ আগতে ৰুলে, এটা এটা মাটি তিনি বিঘা তিনি বিঘাৰ আগত- পৰিছে, এতিয়া মানে তিন বিঘাকেহে দি থৈছে।
অঁ এই তিনি বিঘাতো ৰুব লাগে।
অঁ বাৰীয়ে সৈতে মানে তাই এনেকা সেহতৰ ঘৰৰ পৰা একেবাৰে সেহতৰ- পিছফাললৈকে পৰিছে চিতাকে।
অঁ অঁ। এতিয়া তাহাঁতৰ আকৌ তাতে তাই সেই তিন বিঘাৰ ভিতৰতে বাৰী আকৌ বাম খেতি চববোৰ নহয় জানো।
অঁ এতিয়া তা সেই দুবিঘা ৰুইছে আৰু এইখিনি বাম খেতিলে আছে তাৰপিছত আকৌ ঘৰৰ ভেটিও আছে যে।
অঁ অঁ।
এই তেনেকে তাই সেইয়া সাতৰ আগতে ৰুলে।
অ ল'ৰাক হেৰি দিলে নাই স্কুলত।
দিলে এইবাৰ দ্বিতীয়হে।
অ অ।
বাৰু ঠিক আছে হ'ব তেতিয়াহ'লে।
হ'ব, হ'ব, দিয়া।
অ'! অ'! আকৌ, মাৰিব ফোন এটা? মনত পৰিলে।
উম! উম! হ'ব।
অ' অ'!